হেল্ল'।
হেল্ল'
অ অ শুনিছো শুনিছো
হেল্ল' অ তুমি শুনিছানে?
অ শুনিছো।
অ অ অ কিবা কৰি আছ নে কি?
অ কিবা একো কৰা নাই
মই একো কৰা নাই এনে। ভাত খাই ভাত -পানী খাই বহি আছো।
এ খবৰ খাতি কোৱা তোমাৰ।
অ ঠিকেই বাৰু তাৰপিছত তোমাৰ সকলোৱে ঠিকে চাগে ঘৰৰ?
অ ভালেই ভালে তোমাৰ?
অ ঠিকেই বাৰু মোৰো।
অ অ।
তাৰপৰা স্কুল গৈছিলা?
স্কুল কলেজ গৈ আছো বাও। তুমি অহা নাই যেন?
অ মই কাইলৈ পৰা কাইলৈ নহলে পৰখিলিৰ পৰা যাম আৰু মানে তাৰপৰা স্কুলত মানে মানে কিমান আগবাঢ়িছে বা কচ কিমান কি?
অলপ আগবাঢ়িছে আৰু তুমি আহিবা আকৌ।
অ যাম বাৰু মই। মোৰ এই ঘৰত মানে কাম এটা আছিল মানে সেইকাৰণে মানে এনেকে মানে নাই যোৱা মানে।
অ এনেই কি কাম আছিলে বা?
এ এনে মানে ঘৰতো মানে টিঙ উঠাব লাগিছিলে সেইকাৰণে মানে
অহ।
উ কেলে বা ফোন কৰিছিলে?
এনেই এনেই ফোন কৰিছিলো মানে হলো মানে এতিয়া তুমি এতিয়া কথা এটা ম বুলি ভাবিছিলো মানে তোমাক মানে আজিকালি মানে আজিকালি যিকোনো মানে কামবিলাকমানে বিজ্ঞান প্ৰযুক্তিৰ ফলত বহুত সহজ হৈ গৈছে না।
হয় হয় হয়।
ৰাতিপুৱা শুই উঠাৰ পৰা আৱেলি হোৱালৈকে মানে বিজ্ঞানৰ মানে প্ৰযুক্তি বস্তু মানে সকলো ফালে মানে বিজ্ঞান বিজ্ঞানৰ বস্তু মানে। যেনেকা শুই উঠি ঘড়ীটো চোৱা অ ঘড়ী টাইম চোৱা। বা ব্ৰাছ কৰা আইনা খন চোৱা আদি সকলো মানে বিজ্ঞানৰ অবদান। ৰাতি হু ৰাতি। ৰাতি শোওঁতেও এইবিলাক মানে আজি বিচনা কিবা কিবা আজি চব বিজ্ঞানৰ অৱদান। আজিকালি মানে যিকোনো কাম কাজবিলাক মানে বিজ্ঞান। মানে বিজ্ঞানৰ ফলত বিজ্ঞান প্ৰযুক্তিৰ ফলত মানে যিকোনো কাম কাজ কৰিবলৈ মানে বহুত মানে সহজ আৰু সুবিধাজনক হৈ পৰিছে।
হয় হয় হয়। হয়। হেল্ল'। অ আৰু কিবা নহয়, এই বিজ্ঞানৰ মানে তুমি যে ক'লা বিজ্ঞানৰ এইবিলাক। মানে বিজ্ঞানৰ কিছুমান অসুবিধাও দেখা যায়। মানে বিজ্ঞানৰ এই মানে বিজ্ঞান। সৃষ্টি হোৱাৰ ফলত কিছুমান মানে অসুবিধা মানে এনেকুৱা ধৰণৰ, যেনেকে মানে আজিকালি সকলোৱে মানে এই ইণ্টাৰনেট মোবাইল এই মাধ্যমসমূহৰ যুগত মানে তাতে অকল সোমাই থাকিব বিচাৰে। বাহিৰৰ মানে কাম কাজ মানে ইমান কিবা নকৰে বা কিবা কিবি একোৱে নকৰে মানে। এলেহুৱা হৈ পৰিছে মানুহ। তাৰ ফলত মানে, বিভিন্ন ধৰণৰ সিহঁতৰ মানে এ বেমাৰ আজাৰ দেখিবলৈ পোৱা গৈছে। মানে সিহঁতে মানে অকল সেই মোবাইল ফোনতে সোমাই থাকিব বিচাৰে। ঘৰৰ পৰা ওলাব মন নকৰে, বাহিৰত গৈ খেলিব মন নকৰে সেই ইন্টাৰনেটৰ। হল মানে। মানে আগতে কি আগৰ মানুহ। মানে, এই মানে ইন্টাৰনেট নথকাৰ সময়ত। মানে মানুহবোৰে খেলিছিলে বা মানুহে আনৰ লগত কথা পাতি কথা পাতিছিলে। বা মানে আজি কথা পাতিছিলে নহয়, লগৰ বন্ধু বিলাকত পাতিছিলে বা নিজৰ মানে মাক বাপেকক টাইম দিছিলে কথা পাতি বিলাক। কিন্তু আজিকালি কি হৈছে, এই মোবাইলৰ এই মাধ্যমটো মানে মোবাইলত ইন্টাৰনেটৰ মাধ্যমটো ওলোৱাৰ ফলত কি হৈছে, আজিকালি মানে ল'ৰা ছোৱালী বোৰে আজিকালি ল'ৰা ছোৱালী বুলি মানে মানে এই নিজৰ মাক বাপেকক ধৰা আৰু লগৰ বন্ধুবিলাকক বা খেলিবলৈও মানে এইবিলাক বাহিৰলৈ নোলোৱা হৈছে মানে। এইবোৰ কিছুমান মানে এই ইণ্টাৰনেট টো ওলোৱা পা মানে দেখা পোৱা গৈছে মানে অসুবিধা।
হয় হয়। তুমি ঠিকেই কৈছা। আৰু কিন্তু বিজ্ঞানৰ প্ৰযুক্তি মানে তুমি যদি ভাল বস্তু খিনি চোৱা। মানে বিজ্ঞান প্ৰযুক্তিৰ ফলত মানে বহুত ধৰণৰ উন্নতিৰ কাম বিলাক উন্নত মূলক কাম বিলাক হৈছে। যেনেকা আজি আজিকালি দেখ। খা দিয়া মানে বহুত ডাঙৰ ডাঙৰ বেমাৰ বিলাক আদি কিবা মানে এইবিলাক। কৰ্কত ৰোগ কিবা কিবি আদি মানে ৰোগবোৰ মানে বিজ্ঞান প্ৰযুক্তি। ফলত মানে। মানে এইবিলাক সহজতে ঠিক হৈছে আৰু মানে এইবিলাক সহজতে ঠিক হৈছে আৰু মানে সহজতে ভাল হৈছে এনেকুৱা ধৰণৰ বেমাৰ বিলাক মানে আজিকালি বিজ্ঞান প্ৰযুক্তি। ফলত আৰু মানে বিভিন্ন ধৰণ। কাম কাজ আজিকালি মানে সম্ভৱ হৈছে মানে। ব ন হ'ব মানে, কামবিলাক মানে বহুত। কামবিলাক মানে বিজ্ঞান প্ৰযুক্তিৰ ফলত সম্ভৱ হৈছে। যেনেকা চন্দ্ৰত যোৱা। মংগল গ্ৰহত যোৱা আৰু মাটি গভীৰ তলৰ পৰা। পানী চানী ওলোৱা আৰু বিভিন্ন এনেকা মানে কাম বিলাকৰ ফলত মানে বিজ্ঞান প্ৰযুক্তি ব্যয়ৱহাৰ হৈছে। মানে য'ত বিজ্ঞান প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে।
হয় আৰু এই মানে বিজ্ঞান বোৰ উন্নত। ভালো হয় মানে ভাবি বেয়াও হয় মানে বেয়াটো চাবলৈ গলে মানে এনেকুৱাও হয় মানে ধৰা আজিকালি মানে ল'ৰা ছোৱালী বিলাকে নিজে মানে মানে প্ৰশ্ন উত্তৰ বা যিকোনো মানে স্কুলত কৰিব দিয়া সমগো মানে মানে নিজে নকৰে মানে কিবা এটা দিলেই হ'ল মানে মাষ্টৰ বা বাইদেউ মানে সিহঁতে অকল মানে এই মোবাইল ফোন বা এই ইন্টাৰনেটে সিহঁতে ব্যৱহাৰ কৰে মানে সিহঁতে নিজৰ মগজে নকৰে কিন্তু আগৰ মানুহ কি হৈ আছিলে নিজৰ মগজে কয় কাৰণে মানে সিহঁতৰ স্মৃতি শক্তি বহি মানে মানে মানে বেছি মানে যেনেকে এতিয়া মানে আজি ওপৰলৈও মানে চিন্তা কৰিবলৈ বেছি মানে। এটা ওপৰ চিন্ত কৰিব পাৰিছিলে কিন্তু আজিকালি কি হৈছে ইমান চিন্তা কৰিব নোৱাৰা হৈ গৈ মানে মানুহে। সেইটো মানে স্মৃতি শক্তি নাই ইণ্টাৰনেট টো ব্যৱহাৰ
উম
অ মানে ইণ্টাৰনেটটো এফালোল ভ এফালে পৰা ভালো তুমি কোৱা মান ভ এনেকে মানে ধৰা মানে এতিয়া মানে এতিয়া কথা মানে আগৰ আগতে আগৰ ধৰা আগ আগ এটা কথা মানে চিঠিৰ দ্বাৰা লিখা হৈছিল কিন্তু বেলেগ মানে কাৰোবাক দিবলে‌ মানে বহুত দিন লাগিছিল কিন্তু এতিয়া কি হৈছে মানে ছেকেণ্ডতে বা এতিয়া মানে ফোনটো লগালা তেতিয়া মানে দূৰত মানে মানে বা মানে
মানে অসম বা ভাৰতৰ বা ইণ্ডিয়াৰ বাহিৰত থকা মানুহ এজনে মানে সৎ খতে মানে ফোনটো লাগি যায় মানে এইটো সুবিধাও হয় খালৰ চাগলও দেখা যায় মানে এনেকুৱা হৈছে মানে এতিয়া তোমাৰ মতে সেইটো ভালনে বেয়া লাগে মানে ইণ্টাৰনেটৰ মানে বিজ্ঞানৰ
মানে তাৰ তাৰ প্ৰতি মানে মই মানে পুৰা মানে ভালদৰে সমৰ্থক দিব নোৱাৰো কিন্তু মই এইটোও কব পাৰো যেন তুমি যদি তুমি যদি কৈছা বেয়া অ মানে কিছুমান বেয়া মানে বিজ্ঞান প্ৰযুক্তিৰ ফলৰ ল'ৰা ছোৱালী এৰেহৱা হৈছে বা নিজৰ কৰ্ম অৱহেলা কৰিছে বা এইবিলাক মানে এইবিলাকো হৈছে আৰু মানে বিজ্ঞান প্ৰযুক্তিৰ ফলত বহুতো মানে কিবা কিবি কাম কৰিব পাইছে মানে আচল কথাত ক'বলৈ গ'লে মানে এইবোৰ মানে মানে আচলতে কাম বোৰ মানে এনেকুৱা ধৰণৰ কাম বোৰ মানে আমি মানে বিজ্ঞান প্ৰযুক্তি ব্যৱহাৰ মানে অলপ খুব কমাই আৰু মানে লিমিটত মানে কৰিব লাগে এইবিলাক কাম মানে যাতে মানে ল'ৰা ছোৱালীৰ প্ৰতি মানে এনেকুৱা ধৰণৰ প্ৰভাৱ প্ৰভাৱ নপৰে যাতে ল'ৰা ছোৱালী বিলাক এলেহুৱা হৈছে বা কিবা কিবি
হয় হয়
তেতিয়া যেনেকা তুমি কৈছিলা এনেকা স্কুলত শিক্ষক শিক্ষয়িত্ৰী দিয়া হোমৱৰ্ক বিলাক নিজে নকৰে প্ৰথতে মানে ল'ৰা ছোৱালী বিলাক নিজে কৰিবলৈ চেষ্টা কৰিব লাগে যদি নোৱাৰে তেতিয়াবা মোবাইল ফোনটো পৰা উলিয়াই তেতিয়া কৰি চাবলৈ
হয় কিন্তু যেন আজিকালি সেইবোৰ মানে সিহতে কৰি চাবলৈ নিবিচাৰে মানে সিহঁতে মানে হেতি অকল মোবাইলটোতে মানে চব কৰি পিনি মেমতক বা বাই ছাৰহঁত মে সহঁতে ড দেখুৱাই দিব কৰে মানে বিচাৰে মানে সেইটো নিজ মাইণ্ড দি নপঢ়ে কিতাপ নিজে নকৰে মানে আৰু বিজ্ঞানৰ কিছুমান মানে কিছুমান মানুহে মানে এই ইণ্টাৰনেটৰ ফলত ইমানেই ডাঙৰ মানুহ হবলৈ পাইছে যেনে ধৰা এতিয়া মানে এই বিভিন্ন ধৰণৰ ডক্ত চক্ত আজি কালি বনাইছে ইণ্টাৰনেটৰ জৰিয়তে মানে লচ কৰি মানে ইণ্টাৰনেটৰ জৰিয়তে যোনবিলাকে মানে মোৰ মুঠতে কথা যে যোনবিলাকে মানে ইণ্টাৰনেটটো ভালকে ব্যৱহাৰ কৰে। সিয়ে ভাল ফললৈ যায় বেয়াকে ব ব্যৱহাৰ কৰে সি বেয়ালৈ যায় মানে। এইটোয়ে মানে ইণ্টাৰনেটটো মানে ভালকে ব্যৱহাৰ কৰিব পৰাতটো হ'ব লাগিব মানে।
তুমি এতিয়া কৈছা যে এনেকে অনলাইন ক্লাছ কৰি বহুতো মানে ল'ৰা ছোৱালী বিলাক মানে ভাল ভাল। মানে চাকৰি কিবা কিবি এইবিলাক পাইছে এই কথাটো মানে একদম মানে সট্যয় কথা আৰু মানে। আজিকালি মানে এনেকুৱ ধৰ বিজ্ঞান প্ৰযুক্তিৰ ফল মানে বহুত দূৰ দূণি লৰা ছোৱালী বিলাক দবিলাক মানে। ভালদৰে কিবা টিচন বা কৰিব নোৱাৰি সিহতে মানে খুব কম পইচাতে মানে। খুব কম পইচাতে মানে এনেকে অনলাইন ক্লাছ বা আদি মানে। কৰি কৰি চাকৰি মানে যেনেককা ডটৰি কিবা ইঞ্জিনিয়াৰিং এনেকা চাকৰি পাইছে। মানে এইবোৰ মানে আচলতে। বিজ্ঞান প্ৰযুক্তিৰ ফলতে এনেকুৱা ধৰণৰ মানে হৈছে মানে বিজ্ঞান প্ৰযুক্তি মানে অ ভাল ব ব্যয়হাৰৰ ফলত। আচলতে তাৰে আমি মানে সজাগতা সৃষ্টি কৰিব লাগে এনেকা ধৰণৰ মানে। বিজ্ঞান প্ৰযুক্তি ভাল ব্যৱহাৰৰ ক্ষেত্ৰত মানে ল'ৰা ছোৱালীক ক'ব লাগি যেন এইবিলাক মানে মবাইল ইমান। ব্যৱহাৰ নকৰিবা বা এনেককা ধৰণৰ মানে কিবা কিবি বিজ্ঞান প্ৰযুক্তি ইমান। ব্যৱহাৰ নকৰিবা এইবিলাক কিছুমান মানে সজাগতা সৃষ্টি কৰিব লাগে।
মানে হয় মানে ব্যৱহাৰ কৰিলো মানে। সদায় ভালটোলৈ চাব লাগে বেয়াটো ল চাবই নালাগে মানে মানে ব্যৱহাৰ সদায় মানে। এই বিজ্ঞান বা ইণ্টাৰনেট বা মোবাইলটো পা মানে সদায় ভালটো ল'বলৈ শিকিব লাগে বেয়াটো কেতিয়াও চাব নালাগে আচলতে, মানে সেইটোয়ে ক'ব লাগে মানে। যে মানে এতিয়া নৱপ্ৰজন্ম সকলক যোনটো মানে জেন জি বুলি মানে। এ কোৱা হৈছে।
অহ।
অ সেই প্ৰজন্ম মানে নৱ প্ৰজন্মৰ।
কিন্তু এটা ফালৰ পৰা চাব কাৰণে মানে বিজ্ঞান প্ৰযুক্তি আমাৰ মানে দৈনন্দিন জীৱনত মানে আমাৰ। অংগ হিচাপে হৈ গৈছে যেনেকে আমি বিজ্ঞান প্ৰযুক্তি আমি মানে এতিয়া ত্যাগ কৰি চলিব নোৱাৰো। অৱস্থা এনেকা অ। মানে সেইবাবে আমি মানে কিছুমান মানে লিমিটত কৰিব লাগে এইবিলাক কামবোৰ মানে। আৰু কিন্তু মই মানে বিজ্ঞান প্ৰযুক্তি মানে। সমল থাকে দে মই মিছা নকওঁ মানে বিজ্ঞান প্ৰযুক্তিৰ ফলত মানে বহুতো বহুতো উন্নতিৰ কাম হৈছে। বিভিন্ন ধৰণৰ বেমাৰ আজাৰ আজিকালি মানে বহুত ডাঙৰ ডাঙৰ বেমাৰ ঠিক হৈছে। আৰু বহুতো মানে উন্নত হৈছে কিন্তু মানে কিন্তু বিজ্ঞান প্ৰযুক্তি মানে। এইটো হয় যে বিজ্ঞান প্ৰযুক্তিটো আমি মানে। এই ধৰ মোবাইল টিভি আদি ধৰ মানে। ব্যয়ৱহাৰ বিলাক মানে আমি মানে খুব কমাই বা লিমিটেড কৰিব লাগে তেতিয়া মানে। ভাল আৰু নিজৰ কাৰণে ভাল এইবিলাক বস্তু।
হয় মানে মোৰ ম মই ভাবো মানে বিজ্ঞান প্ৰযুক্তিটো ভালো হয় কিন্তু। মোৰ মতে মই বেয়াই পাওঁ আচলতে এই বিজ্ঞান মানে সমৰ্থনয় মানে কাৰণ আজিকালি ল'ৰা ছোৱালী বিলাক মানে। মানে খেলিবলৈ নাহোনে আগতে আমি যেনেকে খেলিব ওলাইছিলো যেতিয়া ইন্টাৰনেট। মানে আজিকালি ল'ৰা ছোৱালী বিলাক মানে। খেলিবলৈ বা বাহিৰলৈ ওলাই নাহাই মানে অকলে ইণ্টাৰনেট মোবাইল এই বিজ্ঞানৰ প্ৰযুক্তি বস্তুবোৰতে মানে অকল। সোমাই থকা দেখা যায় ইমান সেইকাৰণে মানে মই ইমান ভাল নাপাওঁ আৰু এই। এই মানে ইণ্টাৰনেট বা এই বৈজ্ঞানিক মানে বৈজ্ঞানিক এই মানে বৈজ্ঞানিক যুগতটো ক্ষেত্ৰত মানে। মানে এই। গাড়ী মটৰ পৰা ওলোৱা ধোঁৱা এইবোৰ মানে আমাৰ বায়ু প্ৰদূষণ মানে মানে বিভিন্ন ধৰণৰ সৃষ্টি কৰে এই। মানে এই।
অ হয় তুমি ঠিকেই কৈছা বিজ্ঞান। যুক্তি মানে বেয়া ব্যয়ৱহাৰো আছে মানে দেখাই গৈছে আৰু। লক্ষ্য কৰা গৈছে মানে।
উম। মানে মানুহে এই যন্ত্ৰৰ ওপৰত মানে অত্যাধিক নিৰ্ভৰশীল মানে কৰি থাকিব ইমান নালাগে। বাৰু নালাগে মানে।
মানে মানে তাৰ ওপৰত মানে সিহঁতে মানে এই যন্তৰওপৰত ম অত্যাধিক মানে সিহঁতে নিৰ্ভশীল হৈ পৰিছে এতিয়া বৰ্তমান যুগ। তুল মানে
অ অ। তুমি ঠিকেই কৈছা। বাৰু আজি হ'ব আজি ইমানেই কথা পাতিম আৰু, আমি মানে সজাগতা সৃষ্টি কৰা আৰু এইবিলাকৰ ওপৰত। হ'ব ঠিকে আছে, কথা পাতি ভাল লাগিলে তোমাৰ লগত।
হয় হয় তোমালোকতো ভাল লাগিলে বাৰু। অ হয় হ'ব হ'ব অ হয়।